হেল্ল' মাত মাতটো আহিছে?
অ আহিছে আহিছে।
উম ক বাকী
কি কি কৰি আছ?
চে নহয় এনে আছো। কাম চাম নাই, এই বহি আছিলোঁ মই।
কাম নাই মানে তোৰ, তই কিবা কাম এটাৰ কথা কৈ আছিলি।
আৰে তইহে মোক কৈ আছিলি হেৰি কথা। ত বোলে যাৱ বোলে তইহেই কৈছিল ক'ত যাৱ বোলে।
উম উম উম উম এই শ্বিলং যাম বুলি ভাবিছিলো বুজিছ। উম জেগাটো ভাল আছেটো।
ক এতিয়া যাব, যাব পাৰি বাৰু গৰমৰ দিন কি ঘৰ থাকি থাকি ঘৰত থাকি থাকি অকমান হেৰি লাগিছে। বেয়া লাগিছে থাকিপিনে।
উম যাব লাগিছিলে বুজিছ।
উম, যোৱাতটো যাৱক, যোৱা- যোৱাতটো যাব পাৰি।
জেগা খিনি এতিয়া, জেগাটো ভাল আছে বাৰু দেই ন?
জেগাতো বাৰু তোমাক শুনামতে ঠাণ্ডা বাৰু। কিন্তু, এটা মানে যাবলৈতো মানে খৰচা লাগিব না, উৰি পিনে যাব নোৱাৰো ন।
অ' সেইটো হয় বাৰু দেই, উৰি পেলাই যাব নোৱাৰো বাৰু। কিন্তু, এইটো টু অ' তোৰ গাড়ী এখন লাগিব গাড়ী এখন ভাড়া কৰিম বুলি ভাবি আছো আৰু পোৱালি কিতাপ পোৱালি তই মই এনেকে - এনেকে কোনোবা- কোনবি
উম উম।
চা হা বাচটা এটাৰ পৰা ল'ম ধৰ পাঁচশ মানকে প পেট্ৰলৰ কাৰণে তাৰ পৰা পাঁচশ টকাকে ল'ম। তাৰপিছত ইয়াৰ পৰা গুৱাহাটী যাম গুৱাহাটীত আকৌ এনেকেই তেলটো ভৰাম আৰু পাঁচশ- পাঁচশকে উঠাম।
উম উম।
তেনেকে ভাল হয় না।
ঠিকেই আছে বাৰু দেই।
পল চাইহিতো ত তলে
ঘৰৰ পৰা এতিয়া কাপোৰ- চাপোৰ নিব লাগিব নেকি?
অ' এই কাপোৰ লাগিব দেই, কাপোৰ লৈ লবি ঠাণ্ডা জেগাতো মানে তোৰ কাপোৰতটো অলপ লাগিব দেই।
তু- তাত গৈ তাত গৈ থাকিবি নে এদিনতে ঘূৰি আহিবি?
নাই তাত গৈ লৈ পেলাই থাকিম- থাকিম। তাত অলপ বৰফ - চৰফতে অলপ হেৰিতটো এনজয়মেন্টটো কৰিব লাগিবতো
বুক কৰিবি নাকি
থাকি কত থাক নাই নাই নাই নাই নাই গেছ হাউচ এনেকা থাকে নহয় গেষ্ট হাউচ এনেকা কিবাকিবি বা হোম ষ্টে এটা বা এনেকুৱা এইবিলাক
এটা কাম এটা শুন এটা কাম এটা কাম কৰিব পাৰি কিন্তু এই ঘৰ বাইদান দালি চাউল লৈ যাওঁ এই যে পিকনিক যে খাই যে বনভোজ তো বনভোজৰ নিচিনাকে আমি লৈ যাম কি অকমান মানে হেৰি লৈ যাবলৈ অকমান দিগদাৰ হ'ব বাৰু লগত
ডিগ্ৰী থাক অ ডিগ্ৰী থাকিব নয় ডিগ্ৰীত ভৰাই দিম দেহ কিন্তু এতিয়া নিউ বুলি অ অ নিউ বুলি ক'লে এতিয়া কি নিবিনো
উ কাপোৰ গালটো নিব লাগিব বাকী কি গিটাৰখনত গিতাৰখন লৈ যাম নেকি লগত নৈ পাৰত বাহি পছ অ
তাতে গৈলে পেলাই তাতে গাই দিংমগে আই মে চি আ এয়া এয়াহ তেনে নে নে নে নেৰে নেন্নে নেন্নে নেন্নে নে
খৰচা কেনে পৰিব? এনে খৰচ? কিমানমান হ'ব?
খৰচ হ'ব দেই খৰচ আহ, তোৰ ভাল মানে হ'ব যেন লাগিছে মোৰ। তোৰ ক'বলে গ'লে অ', এটাৰ পাঁচ হেজাৰ নহ'ব নহয়, দশ হেজাৰ মান লাগিব বুজিছ।
এটাৰ এটা যদি দহ হাজাৰ হয় তেনে পাঁচটা পোৱালি পাঁচটা পোৱালি গলে পঞ্চাছ হাজাৰ
অঁ, পঞ্চা যাবা।
ত যদি গেষ্ট হাউচত থাক যদি বেলেগৰ তহঁতক পইচাও দিব লাগিব কিবা এটা।
অ সেইবিলাক দিব লাগিব সেইটো।
সেইটোতো যাব খৰচ খৰচ আকৌ খোৱা বোৱা। আৰু খোৱা বোৱাটো এক্সট্ৰা আছেই আৰু তাত গই পিনে ন' আমি আমি শুন না তাতটো যাম, ত' আমি তাত গৈ দালি ভাত খাব দালি ভাতটো নাখাওঁ।
দালি ভাত নাখাওঁ সেইটো হয়।
খুৰা খুদা
এ দালি ভাত নাই নাই নাই, মইতো চাহি পনীৰ এনেকা চাহি পনীৰ চনীৰ লম একদম বাটাৰ নান চান লৈ বিন্দাছ খাম তহনতি এতিয়া, খোৱা বোৱাটো নিজৰ দেই। খোৱা বো
দে আৰু হেই একো নাই, খোৱা বোৱাটো বাৰু নিজৰ ঘৰলে ভালেই হয়। সেয়া নিজৰ পচন্দমতে খাব পাৰি উম, নহ'লে কিছুমানে তোৰ কম পইচা দি দিব তাৰপাছত আমি তোৰ লঘোণে থাকিব লাগিব লাষ্টত।
উম, সেইটোয়ে যোনে যি খায় আৰু সেইটো
এই যে নৰ্মেলি এতিয়া নৰ্মেলি যে ডাঙৰ মানুহ, ডাঙৰ মানুহ বিলাক যে পিকনিক খাব যায় যে বনভোজ খাব যায় ন' ত' সিহঁতে, চাহ চবেটো একে একে পইচা দি লয় দেন সিহঁতেটো শুন, সিহঁতেটো চবেই সমান পইচাই দি
হা।
কিন্তু আমাৰ এতিয়া যোনখিনি আমাৰ চামৰ পোৱালি সিহঁতেটো এতিয়া কিছু মানে চবৰেতো ইনকাম নাই ন'। ত' চবেই অকণ কম কম কম কিছুমানে কম দিব, কিছুমানে বেছি দিব। ত' সেইটো হিচাপত নিজৰ নিজৰ অ, নিজৰ খোৱাতটো এইটো বেষ্ট হয় মানে চবতে কি ভাল উত্তম।
নিজে খাম, পুৰা বিন্দাছ।
বেছি নাখাবি আকৌ ব-বেছি নাখাবি আকৌ, পেট বেয়া হৈ যাব নহ'লে।
সেইটো হয় দেই বেছি খালে পেটটো বেয়া হৈ গ'লে প্ৰব্লেম হৈ যাব।
অ', হেৰি শুন না তাততো তাত-তাততো নদী আছে।
আছে আছে।
অ', তাৰপিছত তই যে এগালমান বস্তু খাই পিনে কিন্তু খাটিব নোৱাৰ কিন্তু। এইটো প্ৰথম কথা। এগ-এগাল বস্তু খালে কিন্তু বেয়া বলা।
অ', সেইটো হয় বাৰু দেই, বস্তুটো কমাই খাম বাৰু।
প এই ইফালে পলাশ ফুল পাই নেকি বলা?
হা হা?
এইফালে পলাশ ফুল পায়, পলাশ ফুল?
পলাশ ফুলটো পাই দেই, সেইটো অ', অ', সেইটো চবতে ফুলে। ৰঙা ৰঙা।
উম এই আগৰ বোলে সেইটো দি প্ৰথম প্ৰথম ফাকোৱা হলি প্ৰথম প্ৰথম এতিয়া ৰং নাছিল ন', ত' সেই ফুলটো দি ৰং বনাই নায় পলাশ ফুল।
অঁ সেই ফুলটোদি মইও শুনিছো দেই সেই ফুলটোদি তো ৰং বনাই বুলি, ত পলাশ ফুল বহুত মানে তাৰ মানে ভাল আৰু মানে পবিত্ৰ ফুল মানে বুজা নাই।
উম, সেইটো
এতিয়া মানেটো পূজাতটো ইউজ হয়, ক'বাতো পলাশ পাত পূজাত লাগে
এ, হেৰি এই ভূপেন হাজৰিকাই কৈছিল ন' ফুল হেৰি কি বুলি কয়, এনেই বাকী তোৰ পঞ্চাশ হাজাৰ মানে দহ হাজাৰকে হৈ যাব?
হৈ যাব হৈ যাব পুৰা দহ হাজাৰ হৈ যাব। আজি, আজি খেলখন জিকিলো ন?
অ' সেইটো বাৰু বাদ দে না, এতিয়া মেইন কথা কি জান এতিয়া মানে মেইন সেইটো হ'ল ইয়াৰ পৰা ধৰ এতিয়া আমি ওলালো ঘৰৰ পা অ'কে ঘৰ পালে এতিয়া আমি মানে গুৱাহাটী যাবি দাৰেক গুৱাহাটী বা শিলং এনেই, তইকি গুৱাহাটী বা কি ট্ৰেইনত যাবি নেকি?
নাই নাই গাড়ী গাড়ীত গ'লো যদি গাড়ীতে যা আৰু এইবিলাক ট্ৰেইন চেৰেইন আমি নাযাওঁ। গাড়ীত যাম সেইকে বেছি ঘৰ চৰ নাপালে গাড়ীতে শুই থাকিম দে।
এনেই তোৰ কি কাৰ হে-
অ
চাৰিচুক চ চাৰিচুকীয়া বাহনটোৰ যদি পাঁচটামান পোৱালি যাওঁ তেনেহ'লে ডাঙৰ এখন লাগিব।
আছে পোৱালি এটা আছে কিন্তু পোৱালিটো মানে গাড়ীখন নোলোৱাই মানে সি মানে সেই মানে তোৰ মানে ম মন নকৰে মানে
এ মোৰ ঘৰৰ লগৰ এটা আছে এনেকুৱা চিপছ টাইপৰ এ এনেকে চি এনেকে চিপচ পোৱালিৰ লগত যাব নোৱাৰি ওলাই পিনে কত এনেকা বনফোজ চনফোজ।
অ সেইটো মানে কিয় নোৱাৰি জানা?
উম
সেইটো মানে এ সেইটো কিন্তু মানে পইচা চইচা দিব মন নকৰে কিবা কিবি - - কিবি আৰু এগাল এগাল খাব।
অ সেইটোয়ে ৱে না গৰু এ চ খাই দিব সি পিনে। পইচা দিব ইচ্ছা নকৰিব গৰু চাহও খাব এনেকে ভাল নালাগে ন? সেনেকুৱা পোৱালি নল'বি দেই লগত সেনেকুৱা পালি নল'বি ভালটো ব
উম মাজতে মানে খুৱাম বুলি ক'লে মোক এ পাছ কৰা কিবা খোৱাই বলে
উম
আশাটো দি দি দি লাষ্টত আহ কি হ'ল তোৰ ৰাষ্টাত খুৱালে আৰু বহুত টাইমৰ মোৰত চবকে এনেকে দিলে আৰু কিবা এটা আৰু বেছি পইচা চইচাও দিয়া নাই এক হেজাৰ মান দিছে এক হেজাৰ টকাত কি দাল হয় ক চোন তই, মই পোন্ধৰশ মান দিম দিলেওঁ মোৰ টাইমত সি একহাজাৰ দিছে সিও ইমান ধনী মানুহ সি এজাল দিলে মানে ভাল নালাগে দেই
অ সেইটো আৰু হয় এতিয়া মানে হেৰি ন এইবিলাক এইবিলাক মানুহ লগত শিকিব নোৱাৰি বেছি।
অকমান, অক-অকমান খোলা মানুহৰ লগত থাকিবি। খোলা মন দি খৰচ কৰিবি। উম, খোলা মন দি খৰচ কৰিবি আৰু হৈ গ'ল।
সেই-সেইটোৱে মানুহ এটা গৈ আছিলে তাকে মানুহটোক মাত দিলো।
অ এইবোনে অ
আজিকালি আৰু কি আৰু সেয়া কৰ'বাত গ'লেহে আৰু
অ য এই যোৰ জুন জুলাই মাহত যাব লাগে বুইছ ঠাণ্ডাত যাবালে কবালৈ
অ সেইটো কাৰণেটো শ্বিলং যাও না জুন জুলাই যি গৰম ইয়াত থাকিব নোৱাৰো ডাইৰেক্ট আও শ্বিলঙত একা বেকা দীঘলীয়া বাদ দি আমি শ্বিলং যাব লাগিব
কাজিৰঙা একা বেকা দীঘলীয়া হলত কাজিৰঙাও যাব পাৰ কিন্তু দেই, চা ধৰ গুৱাহাটীতো, তইতো গুৱাহাটী হৈ যাবি অ', কাজিৰঙাখন কত আছিলে? গুৱাহাটীত আছিলে নে কত আছিলে?
নাই নাই নাই নাই, কাজিৰঙাটো যাবলৈ আমি নগাঁও হয় নেকি যাব লাগিব মোৰ, কাজিৰঙা হলে।
এইটো গুৱাহাটীত গুৱাহাটীত তোৰ এই কি ৰ', কিবা এটা আছে ছিলে, তাৰকা গৃহ, গৈছ আজিলৈকে? অ', আমি এটা কাম কিন্তু, আমি গুৱাহাটীৰ একলাণ্ডত যাব পাৰো কিন্তু।
এ তাত মই এবাৰ গৈছিলো নহয় তোৰ
একে সোমাই যাম দে, এইটো
উম, উম, ভাল লাগে, ভাল লাগে। উ, এবাৰ গৈছিলো ভাল লাগিল দে বেয়া লাগে বুলি ক'ব নোৱাৰো বাৰু মজা আছিলে।
তোৰে দিন আৰু দে।
ৱাটাৰ পাৰ্ক চাৰ্ক আছে একদম।
উম।
তাতে আৰু চবে
এই তোৰ এনেই চুইমিং পুলটোৰ পানী খিনি কেনেকুৱা আছিলে, কালাৰতোক কলা নে, নে বগা?
এ নাই নাই, বগা বগা।
মইতো এবাৰ এখন মই মানে এবাৰ গৈছিলো হা এনেকুৱা পাৰ্ক টাইপৰ জোগা এটাত
ত' তাত মানে তোৰ চুইমিং পুলটোৰ পানী খিনি কলা একদম।
এ কিছুমান লেতেৰা থাকে যে তাত, কিছুমানৰ লেতেৰা থাকে আৰু সেইকাৰণে, হব দে যাওঁ মই তোক পাছত অলপ পছত কল কৰি আছো ৰ', অ', ঠিক আছে। হব দে, অ'।